হেল্ল', অ', কওঁক।
কি খবৰ?
খবৰ ভালেই
অ, তাকেইটো, মই আছোঁ বাৰু ভালে আছোঁ।
আচ্ছা- আচ্ছা, ক'ত আছে এতিয়া?
মই ঘৰতে আছো ৰ'বা, মোৰ যে ইমান গ, ইমান গৰম তাৰমানে দিনটো মানে ৰুমৰ ভিতৰত থাকিবই নোৱাৰি। এতিয়া অকমান, অ', তাকেইেতো এতিয়া অলপমান ৰ'দটো কমিছে যে সেইকাৰণে মানে উম ঘ ঘৰৰ পৰা ওলাই আমাৰ পিছফালে এখন ধুনীয়া বাৰাণ্ডা আছে। মোৰ বাৰান্দাখনত বহী, ওপৰত মানে ফেনখন লগাই লৈছো আৰু। তাকে বাহিৰতে বহি আছো, আৰু।
বাৰাণ্ডাতটো, ফেনৰ কানেকশ্বন কৰি দিছে নেকি?
অ' অ' অ' তাকেটো কৰিছো, এতিয়া আৰু আৰামত ধুনীয়া আৰামত ধুনীয়াকে বহি আছো।
ভাল, ভাল।
উম, তাকেতো, এতিয়া আৰু গৰমৰ বন্ধ চলি আছে।
আহ, ভালে আৰু গৰম বন্ধ। অলপমান আৰাম কৰিব পাৰে।
আহ, তাকেতো।
মই, পানী ধৰি আছো ৰ'ব অলপমান।
অ' অ', ঠিকে আছে পানী কিমান হ'ল বা পানী?
কি কিমান হ'ল বা পানী?
মানে, কিমান সময় আছে আৰু ধৰিবলৈ?
অ' মানে, তলতে দিছো এইবাৰ মানে ওপৰৰ খিনি ফুল হ'ল। এতিয়া, তলত দিছো অলপমান।
অ' ঠিকে আছে বাৰু, খুব ভাল কথা। বাকী, আৰু আজি যি মানে অকমান, এই আমাৰ অসমত আজি উম, কি বুলি কয় ইমান ধুনীয়া ধুনীয়া চৰাই কিছুমান আহে ন এই এনেকুৱা টাইমত। তাকে অলপ কথা পাতিম বুলি ভাবিছোঁ।
অ' কওঁকচোন মই মানে ইমান নাজানো মানে।
অ' অ' তাৰ মানে এতিয়া যে মানে আজি আমাৰ ইয়াতে ধুনীয়া দুটা ধনে ধনেশ ধনেশ পক্ষী আহিছিলে। অ' সেইকাৰণে ইমান ভাল লাগিল। মাজে মাজে আহি থাকে আৰু ইয়াতে ওচৰৰে গছ কত পৰে ইডাল গছৰ পৰা সিডাল গছলৈ। ইডাল গছৰ পৰা সিডাল গছত এনেকে জঁপিয়াই জঁপিয়াই ফুৰে, চায়ে ভাল লাগি যায়। আৰু অসমতো ধৰাচোন ইমান, গছ গছ গচনি, পাহাৰেৰে ভৰা ন অসমখন আমাৰ। গতিকে ইয়াতে উ ইয়াতে মানে বিভিন্ন ধৰণৰ চৰাইবোৰে বাঁহ লৈ ভাল পায় আৰু ইয়াতে থাকি ভাল পায়।
সেউজীয়া সেউজীয়া যে মানে, পৰিৱেশটো।
পৰিৱেশটো সেউজীয়া সেউজীয়া সেইকাৰণে। ইয়াতে আৰু শীত কালত মানে কি হয় আমাৰ বহুত বহুত উম বাহিৰৰ ঠাই পৰা, চৰাইবোৰ ইয়াতে আহে গৰম গৰম ঠাইৰ পৰা ইয়ালৈকে আহি পেলাই ইয়াত অসমত থাকে, সেই চৰাইবোৰক পৰি পৰিভ্ৰমী চৰাই বুলি কোৱা হয়।
হয় নেকি?
পৰিভ্ৰমী চৰাই মানে কি হয় কুলিটো আমাৰ যে কুলি আমাৰ, এই বসন্ত কালত যে কু কো কে যে মাতে চৰাই আচলতে, সেই চৰাইটো আচলতে পৰিভ্ৰমী চৰাইহে, ইয়াতে মানে ৰ দিনতহে বচন ধুনীয়াকে আহে সেইখিনি সময়তে আমি কুলি চৰাই মাত শুনো।
হয় বাৰু অ' বাকী সময়খিনি সেইটো চৰাইটো পোৱা নাযায়।
অ', অ', এতিয়া লাহে, লাহে, ইয়াতে যেতিয়া আহ বেছিকে গৰম পৰিব সিহঁতে আকৌ বেলেগ জোগালৈ গুচি যাব। আকৌ পিছৰ সময়ত আকৌ বসন্ত কালত আহি ইয়াতে তুৰ তুৰকে মাত দিব। সিহঁতে মানে কি হয় হেৰি বিচাৰি সিহঁতৰ মানে জলৱায়ুতো সিহঁতৰ মানে কি কয় সুবিধা অনুসাৰে সিহঁতৰ জলবায়ুটো বিচাৰি পোৱা। যি ঠাইত মানে সিহঁতে চলিব পৰাকে ভাল জলবায়ু এটা পায়। সেই ঠাইতে থাকে। আৰু যে আমাৰ গ, গুৱাহাটী যে দ্বীপৰ বিল আছে। দ্বীপৰ বিলততো এটা সময়ত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আহি ইয়াতে। আহি থাকিবলৈ লয় কিছুদিনৰ কাৰণেই।
হুম, হুম, হুম।
ভাল লাগে, উম, আৰু আমি, আমি আগত তে, গৌৰীপুৰত আছিলোঁ, ধুবুৰী জিলাৰ যে গৌৰীপুৰ নামৰ ধুবুৰী জিলাৰ যে গৌৰীপুৰ পুৰ নামৰ চহৰখন আছে নহয়। তাতে আমি আগতে আছিলোঁ এই আমি থকা ঠাইখিনিত মানে কি হয়? গদাধৰ নদীৰ পাৰত আছিল সেই ঠাইখিনি এই যে, ডক্ট, ডক্টৰ ভূপেন হাজৰিকাই যে লিখিছিলে যে গানটো অ, সাতুৰি গদাধৰ গদা ধৰণই গৌৰী পুৰীয়া, গাভৰু গৌৰী পুৰীয়া। গৌৰীপুৰীয়াৰ নত হাতী ধৰিবলৈ গৈ।
অ', অ'।
উ, সেই গানটো যে লিখিছিলে।
উম।
হাতীও আছিলে, হাতীও ধৰিলো তাই তাইকো কিলো, ফাতুৰি গন্ধ অ, তাইকো মুহিলো অ'। হাতীও দেখিলো তাইকো মুুনিলো। তুৰিব দাধৰ নৈ
উম, হয়, হয় তাতে লিখা নেকি গানটো।
অ, ন, অ, তাৰ পাৰতে মানে বহি পেলাই লিখিছিলে কাৰণ আমাৰ তটো, লোক অসমীয়া গোৱালপৰীয়া লোক। উ, লোকগীতৰ সাম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱা বাইদে দেৰ ঘৰটো সেই নদীখনৰ পাৰতে আৰু সুনামতে। ড্ক্তৰ ভূপেন হাজৰিকাদেৱেও মানে উ, বহুত সময় তাতে গৈ পেলাই তাতে থাক। শিকিছিলে, একেলগে সংগীত চৰ্চাও কৰিছিল। ছিলে একেলগে গান লিখিছিলে। সুৰ দিছিলে আৰু প্ৰতিমা বাইদেউৰ লগত গান গাইছিলেও গান, ৰেকৰ্ডিঙো কৰিছিলে, সেইখিনি সময়ত। ত, সেই গানটো সেই নদীখনৰ পাৰতে লিখা আছিল। আৰু তে মানে সৰু, সৰু বিল কিছুমানো আছে আৰু সেই নদী খনতো কি হয়, ঠাণ্ডাৰ দিনত, ঠাণ্ডাৰ দিনত হয়, কিছুমান মাটিয় ৰঙৰ। বগলী চৰাইতকা মানে আমিতো এনে বগলী, বগাহে দেখিছো ন। বগ, বগাই, বগ, বলী, বুলি কলে আমি বগাৰ ৰঙে জানো। কিন্তু তাতে মানে কিছুমান এই মাটিয় ৰঙৰ বগলী চৰাই কিছুমান উম, আহিছিলে। মতিয়া ব গ'লি অ' তাতে থাকে তাৰমানে থাইলেণ্ডৰপৰা আহা বুলি কয় তাৰে অ', অ' স্থানীয় মানুহবিলাকে তাৰ যিখিনি স্থানীয় মানুহ তেনেকে কৈছে আৰু এতিয়া কিমান দূৰ সঁচা ময়ো ভালকে নাজানো। উ, সেই চৰাইবোৰ বোলে বগা মাটিয় ৰঙৰ বগলী চৰাইবোৰ বোলে এ থাইলেণ্ডৰপৰা আহি পেলাই তাত থাকে সি ঠাণ্ডা দেৱীৰে
আছা।
আ, যায় কি হয় উ, ই তাত মানে মাছ চাবলৈ আহে এই মাটিয়া ৰঙৰ বগলী পৰে এনেকে আৰু মানে ওচৰৰ স্থানীয় মানুহখিনিয়ে কৈছিলে আৰু আমি বাৰু তাৰ পৰা এ, গুচি আহিলোঁ। উম, তাকেই এতিয়া ভাল লাগে আৰু আমাৰ অসমখন ইমান প্ৰাকৃতিক পৰিৱেশত চহকী প্ৰাকৃ প্ৰাকৃতিক সৌন্দৰ্যত চহকী ৰাজ্য হয় এখন। গতিকে ইয়াত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি
জীৱ জন্তু
সেয়া আৰু অ' জীৱ জন্তু থাকেই আৰু ইয়াতে। গতিকে ইয়াতে শালিকা, ঘৰচিৰিকা, কাউৰী এইবাৰ এই-এইবিলাক চৰাইতটো অনবৰতে থাকে। থাকেই আৰু। উ, উম, উম, তাৰপৰি আৰু ঠাণ্ডা দিনত কেতেকী চৰাই, কুলি চৰাই এইবোৰ আহে আহি পেলাই কিছুদিন থাকি আৰু পৰিৱেশতো ভাল পাই থাকে আকৌ তেওঁ সিহঁতৰ মানে যেতিয়া ইয়াত থাকিব নোৱাৰা হৈ যায় আকৌ সিহঁতৰ উপযোগী ঠাই বিচাৰি লৈ গুচি যায় আৰু ইয়াৰ পৰা।
উ, গুচি যায় আৰু।
উম, উম, উ, তাকেইতো।
ভালেই দিয়ক আপোনাৰ এই অসমত মানে বহু কথা আপুনি জানে। আৰু ভালো লাগিল। মই মানে জানা নাছিলো বহু কথা।
অ', অ'।
ঠিকে কৈছে আপুনি।
দিয়া ঠিক আছে, দিয়া বাৰু ৰাখিছোঁ এতিয়া। চাহ টো মানে এতিয়ালৈকে খোৱা নাই এ, ইমান গৰমটো কমক আৰু। উ, উ, উ।
গৰম বন্ধত ভাত খাব মাতিব এদিন আপুনি।
অ', অ', অ' আহিবা, ম়ই জনাম দিয়া কেতিয়া হা। অকমান গৰমটো কমক আৰু। অ' ঠিক আছে বাৰু দিয়া, আহিবা দিয়া মোক
গৰম বন্ধ শেষ হ'লেহে গৰম শেষ হব।
থাকিব আগষ্টলৈকে গৰম, আগষ্ট ছেপ্তেম্বৰলৈকে গৰম থাক
অ' তাৰপিছত আৰু আপোনাৰ স্কুল খু থাকি গ'লে মোক নামাতিবই।
মাতিম মাতিম, বন্ধৰ ভিতৰতে মাতিম দিয়া।
অ'। ঠিক আছে। এতিয়া চাহ তাহ দিয়ক খুৱওক আৰু।
অ', অ' তাকেতো বনাও ৰবা, কিবা অকমান বনা ন'। উম, উম, উম। ঠিক আছে বাৰু। অ', অ' ঠিক আছে বাৰু।